অ ভাইটি কি কৰি আছা?
মই আকাশত উৰি আছো
হয় নেকি বা ফ্লাইট কিনিলি নেকি আকাশত যাবৰ কাৰণে
নাই অ ভৰি দি উৰি আছো
ৱাও অজীৱ কথা কৈ দিলা চোন হু অজীৱ কথা কৈ দিলা
উ দহ মিনিট কমপ্লিট হে কৰিব লাগে
উম তুমি আজিকালি ইমান ইন ইনষ্টাটিং কথা কব লাগিছে
উম হ'ব লাগিব অলপ ইনষ্টা
আৰু ইমান ষ্টাইল কৰি চুলি কাটিছা ক'ত যাবা
উ কতো যাবাৰ কাৰণে নহয় চখ আছে এটাৰ
হয় নেকি
উম
অ হয় নেকি মই ভাবিলো কতবাত যাবা নেকি তোমাৰ এনেকা বন্ধু চন্ধুৰ ঘৰত যাবা পাৰিবা সেইকাৰণে তুমি ইষ্টাইল ইমান ইষ্টাইল কৰিছা।
নাই চুলিটো মানে লাগে দীঘল একবাৰ কৰিব লাগে না।
কি হব মেহেন্দ্ৰ সিং ধনী হব নে কি
নাই মহেন্দ্ৰ সিংহ ধনী আমাৰ দৰে হোৱা নাযাব
কি হ'বা তেতিয়াহ'লে কোৱা। ক'লেহে মই বুজি পাম।
আহ চাব লাগব' কি হ'ব লাগব'। জংগলী মানুহ হব লাগব'।
হা?
জংঘলত যাব লাগব' অ। হিমালয়ত হিমালয় পাহাৰত যাই চাট বাবা থাবা হৈ যাব লাগব'।
অ।
উম চুলিতো বৰালোৱে দাইৰেক তাই জাগাৰ।
মই মানে চুলি চুলি ভৰাই আছো। আৰু দাড়িটো এনেকে বনাম একেবাৰে এ
কি?
বহুত বহুত ডাঙৰ ডাঙৰ দাড়ি হক।
বাবা হ'বা না কি?
অ বাবাই হয় আছো, স্বামী ৰামদেৱ নিচিনা।
কেই মিনিট হ'লে?
তোমাৰ কি হাঁহিটো বেছি উঠে নেকি? হা হাহিব নালাগে বেয়া কথা।
এ কোনে কৈছে? হাহিলে তেজ চলাচল হয়।
দিয়া হয় হয়। কিছুমান কথাতটো নহয় না সেই হাহি থাকাটো মানে কিছুমান কথা লৈ আছে হাহিব কাৰণে তে কিবা এটা কথা ক'লা। হাহিব লাগা যেনেকে তেতিয়া হাহিবা।
অ হাহিলে তেজ চলাচল হয় আৰু।
উ, উ।
দুই মিনিটহে হ'ল নেকি এখনে?
হে?
ক'লো দুই মিনিটে হ'ল। দছ মিনিট ক'লেহে টকা দিব না।
হয়, কি কি খাদ্য ভাল পোৱা খাই এনে।
চাওমিন, মাংস। কণী।
হয়, হয়।
আ হা সাপকো খাই দিং মাজে মাজে।
পনীৰটো কেনেকে বনাই নো? নাজানো নহয়।
কণীটো কেনেকে বনাই কণীটো মানে ৱালত ৱাল এটা লয়। ৱালত দৈলায়। বছ ফ্ৰাই হৈ যায়।
হেনেকা নহয়।
হেনেকাই বনায় আমাৰ ইয়াত।
চাওমিন বনাবা জানা নাই?
নাই, খাব জানো।
কি মানুহ হেই। একো বনাবই নাজানা?
নাই কুকিং নাহে নাজানো। খালি খাবহে জানো আমি।
ভাবি লোৱা তোমাৰ ঘৰত আজি কোনো নাই।
উম।
তোমাক এনেকা হৈছে মোক ভাত বনাই খাব লাগে। তেতি কেনেকে খাবা?
কেঁচাই কেঁচাই খাই দিম অ।
বনাব নালাগে নহয় কেঁচাই কেঁচাই খালেই হ'ল। পেট ভৰলে পেট ভৰলে হ'ল আৰু কি থেত হা হা?
চাউলটোও কেঁচাই কেঁচাই খাই দিবা।
কি বস্তু?
থাউল, চাউল
এই নাই চাউল কোনে খায়? মাংস খাব লাগব।
হয়। জংঘলী মানুহ ক'ব দেখোন হে
কলো কি চুলি গিলা লামবা কৰলোৱে। দাড়ি চাৰি বঢ়ো। হৈ গেলো জংঘলী মানুহ।
হয় নেকি?
উম।
অ অ। তাৰ পিছত ক্ৰিকেট চালা নাই ক্ৰিকেট?
উম ক্ৰিকেট চাঙ মাজে মাজে।
কোন কোন ভাল পিলিয়াৰ নামটো কোৱাচোন মই জানিব বিচাৰিম।
নামটো ৰণাল্ড'।
ক্ৰিকেটৰ ৰণাল্ড' হয় নেকি?
মই কালি দেখা পালো ৰণাল্ড' ক্ৰিকেট খেলি আছিল।
ইণ্ডিয়া টিমত ক্ৰিকেটৰ প্লিয়াৰৰ নাম কোৱা?
ইণ্ডিয়া টিমত কি নাম আছিল কি নাম আছিল ইণ্ডিয়া টিমত ইণ্ডিয়া টিমত ইণ্ডিয়া টিমত ৰহ ৰহ ৰহ মই কৈ আছো ৰহ এক চেকেণ্ড।
অ সুনিল চেত্ৰী।
অ।
ইয়ো খেলি আছিলটো। আৰু আৰু কাই আছিল অক্ষয় কুমাৰ।
অ।
ছলমান খান।
অ সলমান খান ক্ৰিকেট খেলাই নেকি?
কালি দেখা পালো মই।
তই এইটোতো এনে কৈছ তই, ক্ৰিকেট খেলাই কোনে কোনে? এ এতিয়া ধৰ মহেন্দ্ৰ সিং ধোনী নেখেলাই? এ বিৰাট কোহলি খেলাই। তাৰ পিছত
ধনী না মাৰ্বলে খেলায়।
আৰে বাবু মহেন্দ্ৰ সিং ধোলি কেপ্টেইন কোল।
আৰু বিৰাট কোহলি নে চিনেমা বনাই।
বিৰাট কোহলিয়ে চিনেমা নবনাই বিৰাট কোহলি এ ক্ৰিকেটৰ কিবা হয়। এ কিং হয়।
নাই চিনেমা বনাই ই।
আৰু বেভপ চুৰিয়া বঞ্চি তাক চিনি পোৱা?
সৈই সৰু চলিতা?
অ।
সি এনে স্কুলতে যায়।
স্কুলত যাই সি কেনেকুৱা চত মাৰে দেখিছা নাই?
ক'ত সি ক্ৰিকেট খেলা দেখাই নাই মই। ইয়াক দেখিলো কালি এ কি কয় এ ফৰ এপল কৈ আছিল।
উমঁ।
বি ফৰ বল।
তাই।
ঐ ইপাত কি হৈছে।
কোনে?
বেভৱ চুৰিয়া বঞ্চি?
অ।
তুমি নাজানা দে ক্ৰিকেটৰ বিষয়ে।
নাই ক্ৰিকেটৰ বিষয়ে বহুত জানো, ক্ৰিকেট খেল দেখা পালোঁ কালি ৰনাল্ডো মেচি টাইগাৰো খেলি আছিল।
ইনা হ'ল ফুটবল প্লেয়াৰ।
নাই ফুটবলটো বেলেগে খেলে। ফুটবলটো খেলে পাকিস্তানী বিলাকে।
হয় নেকি?
অ।
সাত ৰ'দ
আমাৰ টাস্ক নাহেই ক অৰ্জুন। হা অৰ্জুন আমাৰটা নিশ্চয় নাহে গম পাইছ-
হেল্ল' ক'ত গ'লি?
আছো ক কৈ থাক। তই ক্ৰিকেটৰ বিষয়ে নেজান কি আলুডাল খালি।
ছেছ, মই কলো কি কালি দেখা পালো ৰোনাল্ডো খেলা।
অহ।
ফুৰব ক'ত যাম। ঘৰুৱা চাহৰ ক'ত যাম নদীৰ মাজত।
হয় নেকি?
উম। তই নেজাও ক'ত? আপুনি নাযায় ক'ত?
আপুনি যাম মই, আপুনি নাযাম কিয় আপুনি যাবই লাগিব ন? কালি হ'ল আপোনাৰ ন' তাৰিখ। দছ তাৰিখে যাম বগাইগাওঁ।
নাই আমি নন্দেশ্বৰত'হে যাম পাহাৰৰ পৰা জঁপিয়াব।
হয় নেকি?
অ।
পাহাৰৰ পৰা জাপ মাৰি ভালে থাকিবি মানুহ ত।
নদীত হে।
হয় নেকি? অলপ চাই লবি
নাই নদীত কি হ'ব। মোৰ লগত যাবি নহ'লে কালি ওলাবি নন্দেশ্বৰ যাও যদি যাব পাবা।
অহ হ'ব দে।
উম লাইফৰ বেষ্ট এক্সপ্ৰেছ্ থাকি যাব।
অহ
কেই মিনিট হ'ল ছা চোন ছা।
ন মিনিটো হোৱা নাই।
কেই মিনিট হ'ল?
সাত মিনিট, সাতাইশ ছেকেণ্ড।
টাইমটো নাযায় দ'হ মিনিট কেনেকে কথা ক'ম আমি।
কিবা কিবি খোৱা হও যাওঁ
আহ কিবা কিবি হৈ গ'ল। উহুম টেক্স কৰি আছা নাই অ'?
হা!
টাক্স টাক্স হেৰি ভেলিডেচন বিলাক
তাক কোনবা ৰুমত তোৰ কিবা হৈছে বন্ধ হৈছে টাস্কটো হা চাবমিট কৰাটে ভুল হৈ গৈছে।
অ দুটাকে চাবমিট কৰিছিলি নেকি?
অহ অহ চাই সেইকাৰণে ভুল গৈছে। তাৰপিছত কিবা আছে এ' ভণ্টি লিংক খোলা হৈ গৈছে লিংকটো কিবা কৰিব লাগে। তোৰ লিংটো কোনে দিব তই দিবি না
হোম একো মাক্ৰ্যদিনৰ টোক কব লাগিব
মোৰ আমাৰ নম্বৰটোৰ ঘৰৰ এড কৰি দিব কই না।
ক'ব লাগিব ইয়াক।
কোৱাচোন সোনকালে কোৱা নহলে নহয়?
উম নাই।
এনে ঘুৰিব ফুৰিব কাৰণে যাব লাগিব ন হে!
ক'ত যাবি?
ফুৰিব যায় একদম বঙাইগাঁও, যাবা নেকি মোৰ লগত?
বঙাইগাঁৱত কোনে আছে?
আমাৰ ভণ্টি আছে, তোমাক কৈছিলে না ভণ্টিয়ে মানে সেই বিয়াত গৈছিলা যে মোক, তোমাক কোৱা নাই ভন্টি, যে আ দাদা আহিবা দুইজন একেলগে। তুমি কৈছিলা যাম বুলি।
অ হ'ব দে, কেতিয়া যাবি কেতিয়া যাবি?
এ কালিতো নাযাম, পৰখি যাম।
দেই ইমান সোনকালে কত কেইদিনমান জিৰা।
যাব লাগিব, এইটো আজি আমাৰ পেহীয়ে ফোন মাৰছিল হা।
উম।
ক'ব লাগিছে, আহ কিয় নাহা আমি ক'ৰবাত যাম নহলে?
অ
সেইকাৰণে। তাক মাতছিল তই যাব নোখোজা
ক'ত একদিন ক'লে হ'ব নেকি কয়ে চাং ৰ?
নিজৰ মানুহ দৰে মাতছে তোক ক মাতা নাই বুলি।
অ দে তই গেলে কবি দে।
অহ গংগা নদী দেখাছা নেকি? দেখা নাই
কি নদী?
গংগা নদী।
নাই অ' আমি ব্ৰহ্মপুত্ৰ হে।
হয় নেকি?
অ।
ব্ৰহ্মপত্ৰ পানীটো কেনেকুৱা?
ভয়ানক।
অ অ অ।
ব্ৰহ্মপুত্ৰটো বহুত ভয়ানক।
হয় নেকি?
উম ঢৌ বেছি
অ উমানন্দ চিনি পোৱা
অ উমানন্দ গৈছো
ক'ত আছে কোৱাচোন
গ গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ মাজত
ব্ৰক্ষ্মপুত্ৰ মাজত এই জেগাটোৰ নাম কি হয়
নামটো মই নাজানো।
এইটো ফেঞ্চি বাজাৰ সিফালে আছে।
নাই আমিন গাঁৱৰ পৰা গৈছিলো মই হেৰি নাৱত।
ফেঞ্চি বজাৰৰ পৰা অ ফেঞ্চি বজাৰৰ পৰা এ লাচিত গেটটো যে আছে তাৰ তাৰপৰা এ কিবা পোৱা যায় এ ফেৰি পোৱা যায়।
নাই আমিন গাঁৱৰ হেৰি নদীৰ চাইডৰ অলপ ভিল হেৰি টাইপৰ আছে না কে তামান ঝপ্ৰি টাইপৰ অ ৰপু দেখিছো।
অ সেইটো আৰু। মই যোৱা নাই কোনদিন ভয় লাগে কিন্তুু ওপৰেদি যায় নহয়? সেই তাঁৰ ডাল চিঙি পৰি যাব লাগে
নাই নপৰেই ওলা তোৰ ওজনে নাই না
হয় নেকি
উম